হয় কি কৰি আছে
এ এনেই বাগৰি আছিলো।
হয় পাইছোঁ পাইছোঁ অকণমান চাউণ্ডটো কমকৈ আহিছে
অ এতিয়া এতিয়া
এ একেই আছে
একেই আছে
আহঁ
আকৌ' হৈছে নেকি
অ মানে অ অকণমান একো হোৱা নিচিনা হৈছে অ অ
অ এ মই হেডফোন লগাই লৈছিলো মানে এ অশান্তি লাগি পেলাই কাণতে এনে টাইম মোবাইল লগাই লগাই থাকিবলৈ অশান্তি লাগে যে কেতিয়া আঁতৰাই থৈ দলোঁ একো হৈ থাকে দেখোন
এতিয়া হৈছে বাৰু।
অঁ আঁতৰাই দিলোঁ যে কি কৰিছে
এই ভাতকেইটা খাই বিচনাতে অলপ পৰিছোঁ মোবাইলটো চাই আছিলে বোলো ফোন এটা কৰোঁ
অঁ তাকেই ঘৰলে মই যোৱা নাই মই ৰুমতে আছোঁ বাৰু মই ভাত খোৱাই নাই ভাত এনেই জ ভাত বনোৱা হৈয়ে আছে মইহে খোৱা নাই মানে
অ অ
এই দিনটো কিবা কিবি কামত ব্যস্ত থাকিলোঁ বাৰু তাৰপিছত আৰু কিবা ভাগৰ লাগিছে মানে এ খাওঁ ব'লো বাৰু আৰু দিনটো কি কৰিলে আজি
দিনটো মানে কি হেৰি বতৰ লোৱা গা ভাল নাই জ্বৰ এই চৰ্দি জ্বৰ হৈছে বতৰৰ কাৰণে তাৰপ সেই অকণমান ফেনথেন থেন অ অকমান ঠেন ঠেনে থাকে জ্বৰ হলে
উ।
তাক নাই লৈ থাকিব নালাগে। মানে তাৰ ওচৰত মই বহি থাকিব লাগে।
অ বহি থাকিব লাগে। তথাপি এইটো ঠিকেই। কিছুমান বাচ্ছা আকৌ লৈ থাকিব লাগে নহয়।
অঁ।
মূৰ চুৰ পেলাই দিয়ে। আপুনি ক'ত দেখাই? এলোপেথিক নে হোমিঅ?
মই হুমিও দেখুৱাও।
অঁ তাকে সুধিছোঁ মানে। কিছুমানে হোমিঅত দেখাই নহয়।
দেখুৱা মানে এলোপেথিক সি খাবলৈ অকণমান টান পায়। তাৰপৰা মোৰ নিজেও ভাল নাপাওঁ মানে এল'পেথিকটো।
অ, আপুনি কি ইউজ কৰে?
মই হোমিও, হোমিও কৰোঁ। মানে যদি এতিয়াও জ্বৰ চৰ উঠে মোৰ। ইমান ডাঙৰ হল যদি মানে এণ্টিবায়টিক বা কিবা তেনেকৈ পেৰাচিটামল চেৰাচিটামল খাওঁ মানে উঠিব নোৱাৰা হৈ যাও। মাথা -চাথা মানে একদম গধুৰ হৈ যায়। মানে মুৰ চোৰ দাঙিব নোৱাৰা নিচিনা হৈ যায়। আকৌ সেই তাৰ কাৰণে ভিটামিন খাব লগা হয়। আকৌ কিবা খাব লগা হয়। সেইকাৰণে মানে, অ হোমিঅখালে মানে ভাল হয়।
অ মই আকৌ এই হোমিও হোমিও চুমিও ইমান বিশ্বাস নকৰিছিলোঁ মানে। বিশ্বাস নকৰোঁৱেই বাৰু। কিন্তু মই এতিয়া জলে জলে বিয়া হ'লো তেওঁলোকৰ গোটেই ঘৰখনে সেই হোমিও। হোমিও মানে চব, চব ক্ষেত্ৰতে হোমিওতে যায় মই মানে দেখি। কেতিয়াবা মই গালিও দিওঁ মই নাজানো আৰু কিমান দূৰ। মানে ভাল হয় আৰু।
মোৰ কিন্তু হোমিও সেই ল'ৰা তাকে। সেই ল'ৰাটো কিন্তু হোমিয়কে কৰোঁ দেই মই।
ভাল হৈ যায় নে?
ভাল হয় কিন্তু।
অহ।
আনকি জ্বৰ উঠিলে, জ্বৰ উঠিলে হেৰি যদি মানে এল'ভেদিক পেৰাচিটামল আনি থোৱা যায় নহয়। খুৱাই যদি দিওঁ ভাল নহয় মানে। মানে এইটো মোৰ চাগে বিশ্বাসৰ কাৰণে হৈছে নেকি? মই ক'ব নোৱাৰোঁ বাৰু।
অ'হ
হেৰি এই এতিয়া হোমিও যদি খুৱাই দিওঁ। এ তাৰ পৰা হেৰিয়তে ভাল হয় মানে।
অ আৰু আৰু সিও মানে এল'পেথিক টান পায় এতিয়া হোমিয়কে খায়।
উম অ সেইটোৱে প পে খোলিৱ। কি মই এতিয়া সেই এলুপিটিক দিলে অ মা মিঠা গুটিটো আনা মিঠা গুটিৰ দৰবটো আনা।
অ মিঠা গুটিটো খায় অ'। আৰু সেয়া দেউতাক হতে।
তাকেও মানে হে জ্বৰ চৰ হ'লে বা অলিপেথিক খায় এনে কিবা বেলেগ। মানে সিঁহতে তেতিয়া হোমিয় খায়।
উম, সেইটো হয়। এতিয়া আমাৰ এওঁলোকৰ কেনেকুৱা? জ্বৰ, টনচিল হ'লে মানে সেই চব চব ক্ষেত্ৰতেই যায় মানে।
অ তলচৰ কিন্তু হোমিও দৰৱটো খুব ভাল আকৌ।
অ কিন্তু মোৰো হৈছিলে, মই সেই হোমিয় খাওঁতে টাইম লাগে আৰু ভাল হয় মানে অলপমান ভাল হয় তাৰপিছত আকৌ হয় মোৰ। মোৰ আকৌ টনচিল ষ্টন যে হয় বগা বগা মানে ডিঙিত। সেই তেনেকুৱা হৈ যায়গৈ তাৰপিছত এই। তেতিয়াহে মোৰ এইখিনি সময়ত অসুখবিলাক অলপমান কমি আছে মানে। এই মোৰ টনচিলটো অলপমান ঠাণ্ডা লাগিলে হৈ যায়।
টনছিল সেইটো মোৰো হয় মানে অকণমান এলাৰ্জি টাইপৰ বস্তুটো।
অ হয়, হয় এলাৰ্জি। সেইটো মোৰ খাইও কম্প্লিট ভাল নহয় নাই মোৰ হোমিও খাই কমপ্লিট ভাল হয়।
অ মোৰ মানে এনেকুৱা লাগে মোৰ সেইটো জেনেটিক নেকি? মোৰ সেইটো তেনেকুৱা ভাৱ এটা হয় মানে মোৰ মামাৰো। মানে সেই এলাৰ্জিটো আছে, অকণমান ধূলি চুলি পালে বা অকণমান ঠাণ্ডা পালে মানে ডিঙিৰ বিষ হয়, কাঁহ হয় মানে কাঁহটো মানে এনেকুৱা খিচখিচ খিচিয়া দাঁতত।
অ আৰু এই টনচিল ষ্টন হয় নেকি বগা বগা?
অ বগা বগা মানে হৈ যায়।
অ আৰু কেতিয়াবা আঙুলিদি লগাই চালেও সেই সেইটো মানে
ধৰিব পাৰি। অ-অ ও। আপোনাৰ হেৰি কৰিবচোন। এই পচুতিয়া যে পচুতীয়া পাতটো
অ।
পচতীয়া গছ জোপা চিনি অঁ সেই পচতীয়া পাত। অ পছ পাতটো বইল কৰি গা গোল কৰিব লাগে।
তেতিয়া কমি যায় নেকি?
ভাল, ভাল হৈ যায়। কিন্তু যদি আপুনি মানে হোৱাৰ লগতে যদি কৰে নহয়
হ?
এতিয়া ছিজনটোৰ কাৰণে ভাল হয়।
অঁ এ এনে কেনেকুৱা তিতা নে কেনেকুৱা টেষ্ট?
অকনমান তিতা টাইপো লাগে। কিন্তু মই বেয়া নাপাওঁ, যে মই কৰিম।
এনেই কমিছেনে আপোনাৰ আগতকে এইবিলাক কৰোঁতে?
মই মোৰ ল'ৰাকো কৰাওঁ।
অ, মোৰ মানে ইমানেই অশান্তি কৰি ছিল টনচিল্টোৱে। ফেৰেঞজাইটিছ। তাৰ উম তাৰপিছত এই নাজানো মই কনচি পৰা পিছৰ পৰা মানে মোৰ এতিয়া নাই এবাৰমান মোৰ চৰ্দি হ'ল। এবাৰ নহয়, দুবাৰ। তাৰপিছৰ পৰা নাই। মই তেতিয়া ভাবি আছিলোঁ মানে হেৰি এই যে আপোনাৰ কিবা ভেকচিন পায় নহয়। সেনেকুৱা ভেকচিন নে কিবা এণ্টিবায়টিক তেনেকুৱা ইনজেকচন পায়। সেই ডক্তৰক সুধি পেলে মই লম আৰু। বছৰি তেনেকে ল মানে তি কি কি কৰিব লাগে। ইমানেই অৱস্থা বেয়া মানে। মই হোমিও তাৰপিছত আপোনাৰ এল'পেথিক চবতে দেখাই মানে তত পোৱা নাই।
অ এইটো আপোনাৰ হেৰি হয়। আৰু বিশেষকে আপোনাৰ এই ফাগুন চ'তমহীয়া আপোনাৰ বতাহ এটা মাৰি থাকে যে। সেইখিনি সময়তটো বহুত বেছি। আপোনাৰ মানে এনি টাইম যদি আপোনাৰ মুখত কিবা এটা চুইন গাম তুইন গাম চোবাই নাথাকে এনেকুৱাকৈ কাঁহ আহে মানে আপুনি ৰখাব নোৱাৰে মানে।
অ, হয় আৰু এই শুকান মানে এটা কাহ আহে হেৰি হয়। শুকানে শুকানে যিটো আহে। সেইটো পতককে ভাল নহয়। পানী খাবও নোৱাৰি, কষ্ট পায়। আৰু এই এই এলাৰ্জিটো যে ডাষ্ট এলাৰ্জি ক'ল্ড এলাৰ্জি সব এলাৰ্জি আছে মানে
আৰু লগতে সাঁচি আহে
উ
ৰাতিপুৱা উঠি সাঁচি আহা সেয়া নিজে হ'ব একেই মানে
তাকে ভাবোঁ কি ইমানো বডিটো চেঞ্চিটিভ নে
অঁ তাকেহে অঁ তাকে ভাবো অন্য বেমাৰ মানে ইমান নাই মোৰ এইটোৱে শেষ কৰি দিছিল মানে আৰু এতিয়াহে মই অলপ শান্তিত আছোঁ
মোৰ মানে বিয়াৰ আগত যে বিয়াৰ আগত তো মানে মোৰ ফ্ৰেণ্ডছাইটিছে মোৰ মানে অৱস্থা বেয়া কৰি দিয়ে মানে দিছিলে কিন্তু বিয়াৰ পিছত সেই অলপ অঁ সেইটো মোৰ সৰুৰ পৰাই আছিলে অঁ কিন্তু বিয়াৰ পিছত কমি গল কমিব' মানে ইয়াত বৰষুণৰ পৰিমাণটো কম বেছি যে ধূলিটো ক'ম মানে ইয়াত খালি আপোনাৰ মানে এই ফাগুণ চত মাহতহে মানে মোক অকণমান প্ৰব্লেম এটা দিয়ে। কিন্তু এনেই আপোনাৰ আগতে মানে বিয়াৰ আগত হেৰি হয় মানে অলপমান ধূল লাগিলে মোৰ হয় মানে আৰু য'ত যাওঁ মাস্শখন মাৰি যাব লাগে কিবা মানে কিবা কপি লাগে নিজকে
অঁ তেনেকুৱা ন মানে ধূলিটো কম থাকিলে তেতিয়া এইবিলাক
নহয় কম হয় কম হয় মানে মই মোৰ ক্ষেত্ৰত পাইছোঁ কম হয়।
মোৰ আকৌ এনেকুৱা হয় এই এলাৰ্জিকেইটা। এই মই ফ্ৰিজৰ পৰা বস্তু উলিয়ালেও হয় মানে ঠাণ্ডা যে লাগ হে ফ্ৰিজৰ পৰা বস্তু উলিয়ালেও হয়।
অঁ
এতিয়া মানে বহুত হৈছিলে মোৰ তাৰপিছত আৰু লাহে লাহে এডজাষ্ট হ'ল। মানে সেই ৰুমত বস্তু বেয়া হৈ যায় যে সেইকাৰণে মই ফ্ৰিজটো ল'লোঁ বস্তু নিজে উলিয়াব লাগে যে। তাৰপিছত মানে অ মোৰ আহি যায় মোৰ এডজাষ্ট হওঁতে বহুত দিন লাগিল মানে। সেনেকে আৰু ঠাণ্ডা পানীটো মই নাখাওঁৱেই ফ্ৰিজৰ পানী কোনদিন খায়
মইও খাব নোৱাৰোঁ খা মইও খাইছিলোঁ।
আহ
মই এডোক খালে মোক দিকদাৰ দি দিয়ে। মোৰ আনকি ক'ল্ড ড্ৰিংকছবিলাকো মই নেখাও অঁ
মই এভইড কৰিছোঁ বাৰু এতিয়া আকৌ হেৰি মই দৈ খোৱা নাছিলোঁ বহুত দিন। দৈ খালে মোৰ হয় মানে তাৰপিছত এতিয়াতো নহয় ন এই এই পিৰিয়ডটোত মোৰ মানে অ ইমান একো হোৱা নাই আৰু মেটাবলিজিম ষ্ট্ৰং হয় নেকি মানুহৰ। এইখিনি সময়ত
তাকে ই
বাকী এতিয়া শুব ন।
বাকী শুম আৰু মানে
অ'
মই নো সেই হোৱাৰ আগতে ফোন এটা কৰিলোঁ।
অঁ ঠিকে আছে ভালেই লাগিলে বাৰু।
অ এইকেইদিন মানে আহ। টোপনিটোও ঠিক হোৱা নাই অ ইও মানে অক ৰাতি দেৰি জাগি আছিলে।
অ এতিয়া আজি শুব পাৰিব আৰু ভাল হৈছে চাগে।
অলপ উ অলপ ভাল হৈছে।
অঁ অঁ ভালকৈ টোপনি যাব পাৰিব আৰু মাকবিলাকৰ অকণমান কষ্ট হয় ন।
কষ্ট হয় আৰু।
অ।
অ যদিও মানে আপুনি মানে আমাৰ দেউতাকো কৰে বাৰু দেই
কৰে ন তাকে। সমানে মানে লগাই দিব লাগে নহ'লে সেই এই যে দায়িত্বটো অনুভৱ নহ'ব ন,
উম! কৰে বাৰু দেউতাকে মানে মই যদি খুৱাই দিওঁ তেওঁ মোক হাত মুছাই দিব। বা মই গা ধুৱাই দিলে তেওঁ কাপোৰ কানি পিন্ধাই দিব সেই কৰে কৰে। তাৰপৰা মানে ৰাতি যদি তেতিয়া গা বেয়া হয় তেওঁ শুই থাকো বুলি নাভাবে মানে। মানে উঠি পনে মাগে বহিয়ে থাকিব।
অঁহ হ, ভাল সেইটো। কিছুমানৰ আক' টোপনিটো বহুত বেছি নহয়। আমাৰ এৱঁৰ একেবাৰে টোপনি বহুত বেছি। কিন্তু কিবা এটা শব্দ হোৱাৰ লগে লগে সাৰপাই উঠে বাৰু। হেঁ-হেঁ কি নেজানোং দেই।
ইয়হ আনকি মানে, এনেকুৱা হৈছিলে এই পানীকেচুৱা থাকোঁতে আনকি ড্ৰাইভাৰো ৰাতি চেঞ্জ কৰিছে। মই ঘপককৈ উঠি দিব নোৱাৰোঁ যে যেনিবা।
সেইতোটো লাগিবই বাৰু।
উম, উম
ঠিক আছে বাৰু।
তাকে, ঠিকে আছে। হ'ব দিয়ক।
অঁ, অঁহ